অ', ক।
অ, কি কৰি আছে এতিয়া?
অ', মই এতিয়াই এই মাত্ৰ উঠলো ঘুমাৰ পৰাহ।
হয় নেকি।
আহ।
এ ৰাতি ঘোমাতে ঘোমাতে দেৰি হয়। এ, ৰাতি ঘোমাতে ঘোমাত তে দেৰি হয়না সেইকাৰণে।
অ, অ', বাৰটা বাজিল ইটিহাই খঙৰ পৰা উঠিলা যে।
আৰু কাম বন নাই। সেনেকাই মই অলপ দেৰিকে উঠো। না ৰাতিপুৱাতে কেনেকা মই দেখাই নাপাং।
হয় নেকি। অ', এ, দেৰিকে উঠিলো কেনে গম পাবা হয় দে। সোনকালে উঠিব লাগে।
অ', উৎফা লাগে কিন্তু মোৰ উঠাই উঠাই নহয় মোৰ।
অহ, মানে উম, যাছ উঠিলা মাত্ৰ।
অ', উঠলোঁ মাত্ৰ উঠলোঁ।
এ, আছো মই মানে আল তও, লগৰ ঘৰত আহিছিলো ইয়াতা
অ', মোৰ ৰাতিপুৱাল মাত্ৰ তুমি লগৰ ঘৰত গুচি গলা।
অ', হয়ে আয় ফুৰিবলে আহিম ঘৰত থাকি ভাল নালাগে ছুটিত আছো বৰ্তমান সেইকাৰণে। ঘৰতে আহি কেনে অলপ ব-বহুত দিন হ'লনা ফুৰিব আহা নাই। এইকেনে ফুৰিব
এতিয়া ক'ত কি কাম কৰি আছা?
ক'ব গ'লে মানে সৰুকে এটা চিক পাওজ। চব সৰু ভাৰা। চিকৰেটি নহয় লেবাৰ লাইনতে কুদি আছো দিয়ক।
অ', অ', অ', এ, বেছি পইচা নাপায় মানে এনে ঘৰ সংসাৰ চলে আতি নে কি?
অ', এনেকাই।
উম, কাম থাম যদি লাগে কিবা যোগাযোগ কৰবা মোৰ লগত মোৰ মই ঢেৰ মানুহ কামত সোমাই দিলো।
হয় নেকি। কে-কেনেকুৱা কাম ধৰণৰ কামবিলাক?
কাম মানে সেই এয়াৰপৰ্টত আৰু হেৰি আপনি এই ড্ৰাইভাৰ গাড়ীটো চলাব জানেই।
ড্ৰাইভাৰে গাড়ী অ', ড্ৰাইভিং কৰিব জানো জানো।
উম।
লাগিলে মানুহ লাগিলে কবাচোন যোগাযোগ কৰি দিব। মানে এনে কোম্পানীতে লেবাল' লেবাৰতে কৰি আছো আৰু বৰ্তমান।
অহ।
আমাৰ ইয়াতে চেলাৰিটো বহুত কম।
মৰো বেছি নহয় চলে আৰু সেনেকাই ত্ৰিশ পয়ত্ৰিশ হাজাৰৰ ভিতৰত।
আমাৰ ইয়াত ইমই তথাপিও বহুত আছে। আমাৰতো মোৰতো ক'ব গেলে এ, বাৰ বুলি দে বাৰ অ', সেনেকুৱা।
এ, বাৰ হাজাৰত কি চলব'তে একোৱে দেখোন নহ'ব। বাৰ হাজাৰত মোৰ মা অ', মোৰ মাহত খাৱা লোৱাতে বাৰ হাজাৰ টাকা গুচি যায়। বাৰ হাজাৰমান গুচি
আমি আৰু অলপ আ, কমতে কৰি আছো মানে যোৱা নে ভাল লেটা কোৱালটি পাৱাই নাই মানে খবৰো নাপালো। মানে যাই সোমাই গেছো আৰু ইয়াতে। এনে বহি থাকাতকৈ তথাপি অলপ নহত হয় ন আমি গাঁৱত গাঁৱত থাকা গাঁৱত থাককা মানহ কৰেই মানদ্ৰজৰ উম গাঁৱত থকা মানুহ গাঁৱতে আছো সৰু সুৰাব এটা
আহ
তোমালোকো চহৰত থাকা
আমি তাৰ চহৰতে এতিই গুৱাহাটীতেই
অ গুৱাহাটীত থাকে নেকি গুৱাহাটীত নি অ নিজৰ ফ্লেট
নিজে নহয় হেৰি ভাড়া দিব লাগে নিজা নিজা কৰি কিন বোলো ল'ব লাগিব এটা
অ পাৰিবা তোমালোকে বহুত অলপ আছানে অলপ
এ ইমান নাই ৰ
তথাপিতো অলপ চাইয়া আছে আমাৰতো সেইটোও নাই
অ এ তহঁতে মানে গাঁৱত থাকি মানে গাঁৱত হেৰি হৈ গেলি না একেবাৰে তাৰপৰাই ওলাবাই পাৰা নাই একবাৰ অ টাউনৰৰ পৰা ওলালি হয় গাঁৱৰ পৰা ওলালি একবাৰ তেতিয়া একদম দেখোন মানে হেৰি হৈ যাবি তেখত মানে বুজি জে গ চহৰত থকা কিমান ভাল কিমান কৰ্ম সুবিধা
আমাৰ ইয়াতো সুবিধা নাই সেইকাৰণে গাঁৱে মানুহ আৰু চলি যায় আৰু দিন হাজিৰা মানে মজুত দিন হাজিৰা কৰা হেন
খাই বৈ খালি মানে গাঁৱৰ মানুহৰ ভৱিষ্যত ইমান হেৰি নাই তাহত মানে দিনত দিন খাব পালে হৈ গ'ল আৰু
অ সিটো সেনেকাই পৰিস্থিতি
অ তাৰে মানসিকতা গিললে সেনেকা মানে কিন্তু গাঁৱৰ মানুহবিলাক ভাল গাঁৱত মানে ভাল মানে শুদ্ধ বায়ু শুদ্ধ খানা পইচাটাম আহ পইচাটা কম কিন্তু
সেইখিনি ভাল হলেনো কি হ'ব অলপ যদি ভালকে ঘূৰিব যাবাই নোৱাৰো আমি ফুৰিব যাবা নোৱাৰো ক'বা ক কিবা যাব ন দিন হাজিৰা যাব লাগে আৰু দিন হাজিৰা দিন কৰি খা সেনেকুৱা
উম
ত থাকিলে কবা হা তোমাৰ কাষ প্ৰতিদিনা সৰু সুৰা জপত থাকে এ যোগাযোগ কৰি দিব আৰু
হয় মই থকা কোপ্পানীটোত পাই যাব
হয় নেকি চ আমাৰ আমাৰ চেলাৰী কিমানমান হ'বনে হলে
এতিয়া তোমাৰ তুমি কেনেকুৱা পাৰদৰ্শী দেখুওৱা তাৰ ওপৰতহে হ'ব তোমাৰ তোমাৰ পঢ়া শুনা কিমান তাৰপিছত তোমাৰ পাৰদৰ্শিতা তুমি কিমান পাৰা আৰু সেই তাৰ ভিতৰত
অ আছো এ ক্লাছ ক্লাছ নাইনৰ পৰা পঢ়ছো আৰুকি নত গচব বা মেটি ফিব চৰে
আডাৰ মেট্ৰিক তাৰ মানে এক ন হয় হৈ যাব পাবা কিন্তু আহ ভাল চাই এই তুমিতো লেপাৰ থেপাৰবিলাক কৰি আছা না
অ লেবাৰতটো মানে অলপ লেবাৰৰ অ কিবা চিকিউৰিটি চিকিউৰিটি পালে ক'বা
অ ইংলিছ টকিং হিন্দী টকিং জানানে
ইংলিছতো অলপ হিন্দীটো অলপ জানো
অ হিন্দিটো জানিলে হৈ যাব। পাই যাবা মই ঠিক ঠাক কৰি দিম মোৰ মেনেজাৰ এইচ আৰৰ লগত কথা পাতি দিম দিয়া। উ তোমাৰ এটা হেৰি বনাই দিবা এটা বায়ডাটা। টা বনাই মোক হোৱাটছএপত দি দিবা।
অ মানে অলপ সহায় কৰিলে মানে গ দুখীয়া মানে অলপ সহায়।
এই তেনেকুৱাকে ক'ব নালাগে মই বহুতক সহায় কৰিলো মই মানুহক সহায় কৰি বহুত ভাল পাওঁ। মানে বিশেষকে গাঁৱৰ মানুহক মানে, এ চহৰত মানে টানি আনবা মানে বিচাৰো মানে চহৰ মানে বাহিৰত এ, ধুনীয়াটা দেখাব বিচাৰোঁ মানে কেনেকুৱা অলপ। হ হ মই বহুত টখ হয়। ক'লো কলো কি বহু টকাই গ'ল।
তোমাকততে পিছত ঘূৰি ফুৰি বহুত থাক পাব চাগে।
নাই নাই ঘূৰি ঘূৰি ফুৰাৰ সময়ে নহয় আমাৰ মানে কামৰ পেচা। চাৰ বহুত ন।
অ,
সময় নহয়।
নহলে এতিয়া কি জানি এতিয়াে ৰুমতে আছে এচিৰ তলত এচিৰ ভাতা খাই।
অ এচি আছে আমাৰ ৰুমত এচি নাথাকিলে কেনেকে থাকিম থাক পাই ন গুৱাহাটীত তামাম। পৰম।
অ আমাৰতো ইয়াতে এচি মানে নাই বতাহ আহিলে অলপ ঠাণ্ডা হয় আৰু অলপ ৰ'দো বেছিকে হ'ল আৰু গৰম।
উম ঘৰতটো কাৰেণ্ট কাৰেণ্ট থাৰেণ্ট আছে ন ঘৰত? মানে গাঁৱত।
আছো যে আমাৰ গাঁৱত আহে গাঁৱত বহুত কাৰেণ্ট মানে প্ৰব্লেম বহুত হয়। এবাৰ আহে আৰু এঘণ্টা বুলি আৰু যায়।
অ গাঁৱত সেনেকাই হলেও গাঁৱত। বাহিৰত ওলালেহে ঠাণ্ডা বাতাহ গছৰ বটা। গছৰ বাটাহ একদম ফিচছে। এ চি এচিৰ হাৱাও হেৰি নাপাব পাত্তা নাপাব।
অলপ সময় কাৰণেহে বাতাহ আহে পিছতো নাইয়ে।
অ অ সেইটা হয় ৰ উম।
ত তোমালোকে কি খালা ৰাতিপুৱা সময়ত?
ৰাতিপুৱা আমি সেয়াই আৰু বইল কণী অ'টছ এইবিলাকেই খাওঁ।
অহ।
উম
আমি ধৰ মু়ৰি দি চাহে খালো।
মুড়ি মুড়িটো বহুত দিন হ'ল মই দেখাই পোৱাোৱাৰ।
হয় নেকি।
উম।
আমি গাঁৱত থাকিলে মানে আহ আহিব আমাৰ ঘৰত আহিলে কবা এইটো তোমাৰ যে গুৱাহাটী দুধনৈত আহা ত আমাৰ ঘৰত আহি যাব একবাৰ।
অ দুধনৈতটো যোৱা হয় মাজে মাজে।
অলপ সিফালে আমাৰ অলপ ভিতৰত আহি সোমালেই হ'ল মানে আমাৰ ঘৰটো পাই যাব।
অ মই আৰু মানে এতিয়া। গৰম না ফেন থেন নহ'লে আৰু থাকিবাই নোৱাৰিম।
মানে কিবা কিবা যেতিয়া আগষ্ট মাহৰ তোমালোকে আহিলে তেতিয়া আহিব অলপ ঠাণ্ডা ঠাণ্ডা বতৰ হ'ব।
অ অ এইটো কৰব লাগব যাব লাগিব যাব লাগিব তোমাক আগতে কামটো দিব পাৰিলে তাৰপিছত। একেলগেই গুচি যামগৈ। উম পিছত হাতঠাত খোৱা নাই তেনেক
দাইল টো ব বইল আছিল বইল কৰা আৰু সেই তাতে অলপ নিমখ তেল আহ নিমখ তেল সানি লৈছো অলপ তাতে এনেকুৱাই এইটো এটা অলপ কিবা অলপ কাম পালে ভাল হ'ব আৰু কাম আৰু পৰিস্থিতি
অ অ অ সময় পৰিস্থিতি বদলাই দিব মোৰো সেনেকাই আছিল আমিও সেনেকাই আছিলো লাহে লাহে উন্নতিৰ ফালে গতি কৰিলোঁ আৰু
তুমিতো বিয়া চিয়া পাতি ছেটেল হৈছে পুৰা
নাই বিয়া পাতা নাই বিয়া পাতা নাই বয়স হোৱা নাই ন বিয়া পতা নাই
মই ভাবিলো বিয়া ছিয়া পাতিলে নেকি
নাই নাই আটা নাই মানে সময়ো ইমান বয়সটা হোৱা নাই নাই মানে এতিয়াহে, ছাব্বিছ বছৰ।
হয় নেকি?
ওম, থাতত্তিন সময়তা হওক নিজকো হেৰি কৰি প্ৰতিষ্ঠিত কৰোঁ আগতে তাৰ পিছত
মোৰতো আৰু কিব ক'ব গ'লে আঠাইছেে হল মাত্ৰ হৈছে এই আঠাইশ মই কৰাই নাই এইটো এইটো এইটো বস্ত নেক্স ইয়েৰট মই ভাবিছো ৰ
আঁহ পাতাই সানকালকে পাতব লাগে। হে ভাইটি তুমি তে,। এই ভাইটি হেঁ। আঠাইছ বছৰ আঁ আঠাইছ বছৰত ঠিকে আছে।
বয়সটো হৈছেতো ন!
হা বয়সটা হৈছে কিন্তু অলপমান দেৰিকে পাতিলে ভাল।
অ'।
কত আছা এতিয়া ব কিবা ব
আহ, সেই আজি যে পূজা আছে না কামাখ্যা।
আহ। পূজা আছে যে পূজা।
পুৰা মানে বক্স বজাই আছে যে শুনা পাই আছো আৰু।
আহ। অলপ অলপ শুনা পাই নাই, মই অলপ ফুৰবা আহিলো মানে এই বাহিৰত ওলালো মানে। আমাৰ ওচৰতে ফ্লেটৰ ওচৰতে মানে তাতে হেৰি হৈ আছে।
তোমালোকৰে ভাল দিয়া, তোমালোকৰ লাইফটো ভালে আছে বৰ্তমান।
এহ, ভালে ভালে। ক'ত ভাল, কাম কৰিলেহে পইচা।
তথাপি চাকৰি, তথাপি তোমালোকে ভাল চাকৰি কৰি আছা এতিয়া।
সেইটো চাকৰি এইটোতো চৰকাৰী নহয় ন।
অ' লাহেকে ল'বা এটা চৰকাৰী চাকৰি।
চৰকাৰী আৰু মাথায়ে দিবা নোৱাৰো দেখোন এতিয়া।
লই ল'বা এতিয়া লাহেকে এটা। তোমাৰটো পঢ়া-শুনা আছে, আমাৰ মোৰটো সেইটোও নাই।
অঁ কিমান দূৰ পঢ়িছে, অঁ কিবা আণ্ডাৰ মেট্ৰিক না?
আণ্ডাৰ মেটিক
অ
আমাৰো সুবিধাই নাই গোটেই মৰি গৈছে সুবিধা ৰাস্তাবিলাক
এডি আৰ ই গ্ৰেট গ্ৰেড ফ'ৰত তাত পবাৰ
অ অ সেনেকে শুনিছো তাই এজন কৈছিল এ ডি আৰ ই পাবা তুমি বুলি চেষ্টা কৰিব লাগিব এ ডি আৰ ইটো ঘ পাৰিব লাগিব